কি কৰিছ?
এই আছো ৰ' এনেই জিৰাই আছো গৰমত।
অ', অ', অ', মই আছো বোলো এনেই মোৰ ফেনৰ তলতে বহি আছো।
অ', বিৰাট গৰম ন'?
বিৰাট গৰম, আমাৰ কিমান ডিগ্ৰী চলি আছে? থাৰ্টি ফাইভ থাৰ্টি ছিক্স থাৰটি এইট এনেুকুৱ ন'?
অ', ইমান মানে চলি আছিলে অ'।
উম, ৰাতিপুৱা ভাত খালো, দুপৰীয়া ভাত খোৱা নাই। আজি মন্দিৰ আছে ন', চ গধূলিা ৰ্চাছত যাব লাগিব ভজন আছে। কা?
বঢ়িয়া।
দুপৰীয়া ভাত খাম। কি কয় কেইটামানত খাম! ত তিনটামান বজাত খাম আৰু তিনিটা মান বজাত। তাৰপা পাঁচটা বজাত ওলাই যাম।
অ অ। এছ
সেইয়া আৰু তেনেকে চলি আছো আৰু। বাকী? আছে আছে, তোৰ?
আছে দে চলি আছে।
অঁ।
এ বাকী চৰ কথা এটা সোধো। ত‌ই বেংগলৰ যে গৈছিলি লাষ্ট ইয়েৰ ন, দুইবছৰ গলি বে'ক তু বে'ক?
তো নাই লাষ্ট ইয়াৰ নাই যোৱা, তাৰ আগৰ বছৰ গৈছিলো।
কিমান কি খৰচা পৰিছিল কেনেকে গৈছিলি কচোন? কিয় কাৰণে গৈছিল? অ' ভালকে সোধা নহল।
মোৰটোতো তোৰ হেৰি আছিলে, মোৰটোতো প্ৰগ্ৰেম আছিলে। সেইটো প্ৰগ্ৰেম একচুৱেলি চ'ল প্ৰগ্ৰেম নহয়। সেইটো তাতে, টো গ্ৰুপ প্ৰগ্ৰেম আছিলে। মানে এতিয়া তাতে এতিয়া প্ৰশান্তি নিলম তাতে এইটো বাবাৰ এক্সুৱেলি পুতাপাৰ্টিৰ হেৰি মন্দিৰ হয় ন? অৰিজিনেল মন্দিৰ হয় এইটো। চ, তাতে তাৰ মানে কি কয় প্ৰগ্ৰেম পাতিয়ে থাকে, কিবা নহয় কিবা পাতে। এতিয়া প্ৰতিখন ষ্টেটে যায়। আচামো যায়, ৱেষ্ট বেংগলো যায়। অন্ধ্ৰপ্ৰদেশো যায়। তেনেকে তেনেকে প্ৰতিখন ষ্টেট যায়। সেই ষ্টেট দুদিন দুদিন প্ৰগ্ৰেম সিহঁতে কৰে তাতে। চব ষ্টেটে কৰে। কেৰেলাই ও কৰে, চেন্নাইও কৰে, তামিলনাডুও কৰে। তে তেনেকে মানে ষ্টেট বিলাকে যে তাতে গৈ পেলাই কৰে, সেইটো পাৰ্টি যাত্ৰা বুলি কয়। ত' আমাকো তেনেকে পাৰ্টি যাত্ৰাত আমি গৈছিলো। মানে নিজৰ ইচ্ছাৰে ইচ্ছাৰে আমি যাব পাৰো আৰু। তাতে ইণ্টাৰভিউ লয়, ইণ্টাৰভিউ লৈ পেলাই আমি প্ৰ পা পাৰফৰ্ম কৰিব পাৰিম নে নোৱাৰিম সেইটো বস্তু চেক কৰে। চেক কৰি পেলাই তাতে পাৰফৰ্ম কৰিব দিয়ে, টু ডেইজ। দুদিনৰ কাৰণে হয়, ৰাতিপুৱা গধূলি ৰাতিপুৱা গধূলি, মানে চাৰিটা চেচন থাকে। আমি সেনেকুৱা প্ৰগ্ৰেমৰ কাৰণে গৈছিলো। তেতিয়া যাওঁতে তোৰ মই আমিতো ট্ৰনতে গৈছো। এতিয়া তই চ'ল' যদি যাৱ তেতিয়াহলে ট্ৰেভেল কৰিলে বেছি পইচা যায়। কিন্ত আমিতোটো ট্ৰেইনত গৈছো, গ্ৰুপ ৱাইজ গৈছো, আমি শ্লীপাৰত গৈছো যাওঁতে। যাওঁতে শ্লীপাৰত যাওঁতে তেনেকুৱাই ওৱান থাউজেণ্ড মানে খৰচ হৈছে অকল ট্ৰেইনৰ টিকেটটো, আৰু বাকী তাৰ পৰা পুটাৱৰ্তি বেংগলোৰৰ পৰা পুটাৱৰ্তি কি কয় টু হাণ্ড্ৰেড কিলোমিটাৰ মান পৰে। আমি বাছত গৈছিলো তেতিয়া। তেতিয়াও আৰু চব কম্বাইন হেৰি এমাউন্ট মিলাই পেলাই আমি গৈছিলো। বহুত বেছি খচা হোৱা নাছিলে। বাট জাৰ্নিত জাৰ্ণিটো কষ্টকৰ আছিলে। বিকজ তোৰ ট্ৰেইনত যোৱা ন, ট্ৰেইনত তিন ৰাতি আৰু আজি ৰাতিপুৱা গৈছো, বহুত কষ্ট হৈছে। আজি ৰাতিপুৱা গৈছো, কালিও গৈয়ে আছো, পৰহি দিনা ৰাতিপুৱা নটা বজাত পাব লাগিছিলে। কিন্তু পাইছে গধূলি চাৰিটা বজাত, তাৰমানে ছয় ঘন্টাই লেট। ছয় ঘন্টা সাত ঘন্টা লেট কৰি দিছে ট্ৰেইনখন। ত, আল্টিমেটলি আল্টিমেটলি থ্ৰি দেছ পাৰ হৈ গ'ল।
অ,
যাওঁতে, যাওঁতে। সেহেয়, ট্ৰেইনত যালে, বহুত দিক দাৰ, বহুত। বহুত কষ্ট হৈছে, বহুত বেছি কষ্ট সেইকাৰণে ট্ৰেইনত যাব, নালাগে গ'লে তোৰ যদি ট্ৰেইনতো যাওঁ নহয়, শ্লীপাৰ এটলিষ্ট যাব নালাগে। গ'লে যা, হেৰিত যাবি, কি কয় থাৰ্ড এচিত যাবি, চছেকেণ্ড এচিত যাবি, ফাৰ্ষট এচিত যাবি। তেনেকে মানে সেয়া কৰিবি, বাট শ্লিপাৰত নাযাবি। আৰু আজিকালিতো আৰ, চি, টিকেট বহুত হোৱা হৈছে, আৰ, এ, চি, টিকেট মানে মানে টোৰ চিটতোত তোৰ চিটটোত আৰু এজন শুব পাৰিব, তোৰ চিটটোত মানে আৰু এজন থাকিব পাৰিব, সেই সেইটো, সেইটো এটা বেয়া প্ৰব্লেম হয়। সেইটোকে কয় ৰিজাৰ্ভেশ্যন এগেনছ কেলেচন, যে মানুহজন চাপজ তোৰ তাতে জেগা আছে, তোৰ ওচৰত জেগা আছে। তই এটা, চিট লৈ পেলাই, আৰামচে শুই আছ, তোৰ ওচৰত জেগা আছে। কিন্তু মানুহজনে না বহিব পাৰিব, না শুব পাৰিব, তোৰ লগত সেৱা কৰিব নোৱাৰে না, সেইটো বস্তু ৰিজাৰ্ভাতিওঁ আগাঁইষ্ট কেঞ্চলেইছন, সেইটো যাতে নহওঁ, তাৰকাৰণে আৰ এচিত টিকেট দিয়া যায়, মানে হাফ, হাফ, চিটটো হাফ, হাফ, হৈ যায়।
অ,
সেনেকুৱা হ'লে বেয়া একচুৱেলি, এতিয়া তই চিনি নাপাওঁ, মানুহ জন সন্মুখন কোন মানুহ হয়, কি হয় কৰ, বা কি হয়। তোৰ লগত, শু, শুব এনেকে থাকিলে নহয় ন?
উম,
সেই তাকো, তিন, তিন ৰাতি কটাইছো বহুত কষ্ট। কিন্তু এই, থাৰ্ড এচি, ছেকেণ্ড এচিত গ'লে ভাল। উম,
খৰচাটো কেনে যায়, খৰচা মানে বস্তু, বস্তু, কিনছে নে, কিবা বেংগলৰ বজাৰ।
তাতে বেলেগ বাহিৰৰ পৰা বস্তু চস্তুবলাক কিনিছো। তাৰমানে বস্তু ক'ত কিনিলো, অ, আমি যোনদিনা ৰিটাৰ্ণ হৈছো। ধৰা, আমি হেৰিত গৈছিলো, আহ টুৱেণ্টি এইট জুলাই মানত গৈছিলো, ঠিক আছে, টুৱেণ্টি এইট জুলাই মানত গ'লো। ফষ্ট, আগষ্ট। এনেকুৱা মানত পাইছো, নহয়, নহয়, টেন, জুলাই মানত গৈছো, টেন জুলাই মানত গৈছো। তাৰ পিছত তাতে, থাৰ্টিন জুলাইত পাইছো। আৰু থাৰ্টিন জুলাইত পাই পেলাই, ফৰ্টিন থাকিলো, এই ফিফটিন থাকিলো। ছিক্সটিন, গধূলি সময় ৰিটাৰ্ণ হৈছো। ৰিটাৰণ হৈ পেলাই, ডাইৰেট আহিছো, বিশাখাপত্তনম বিশাখাপত্তনম নামত বিচ- বিচ আৰু সেয়া আছে ন, কিবা কিবি মল, চল আছে তাতে ঘুৰিলো ফুৰিলো তাৰ পৰা বস্তু কিনিছিলো, এক্সপেঞ্চিভে হয়। তেনেকুৱাই আৰু যিখিনি মানে, আমাৰ ইয়াতকেটো কষ্টলিয়ে হয়। তাৰপিছত তাৰ পৰা আহিলো। আহি পেলাই টোৰ বিশাখাপত্তনম ষ্টেচন আকৌ বেলেগ এখন ট্ৰেইন লৈ পেলে গুৱাহাটী আহিছো। খৰ্চাটো তাতে, বিশাখাপত্তনম আৰু বেংগলৰত অলপমান বেছি, বেছি। বেংগলোৰত বেছি আৰু বছি বেংগলত আমাৰ যদি ইয়াতে যদি পঞ্চাশ টকা। তাতে সিহঁত সত্তৰ টকা।
আচ্ছা! তোৰ সেই তাৰ মন্দিৰতটো ভাল লাগে ন মোৰ যাব ইচ্ছা আছে ৰ খুঁটা পুতি
বহুত ধুনীয়া বহুত ধুনীয়া মই কৈছো। একবাৰ যদি যাবি নহয় সদায় যাই থাকিব মন যাব। মইযে মাজে মাজে যে ষ্টৰি আৰু ষ্টেটাচ বিলাক দি থাকো। কিয় দি থাকো। কাৰণ মই জেগাটো পাহৰিব পৰা নাই মানে আকৌ যাব মন আছে আকৌ এইবাৰ চাগে ফেব্ৰুৱাৰী যাম। মানে কিবা অ চেৱা আছে ন চেৱা কৰা হেৰি কি কয় চে কি কয়। মানে ছেভা দল যায় ন ইয়াৰ পৰা গুৱাহাটীৰ পৰা। ইহঁতৰ লগত চাগে মই যাম। এস এসপ্তাহ মানৰ কাৰণে। তাৰে ইহঁতৰ শ্বেডউল বহুত ষ্ট্ৰিক্ট হয়। কোনো এয়া নাই ত ৰাতিপুৱা। ৰাতিপুৱা চাৰে তিনটাত উঠিব লাগিব। কাম চাম কৰিব লাগিব। ছটা বজাৰ পৰা তোৰ ওমকাৰ মাৰ আৰু কিবা কিবি থাকে ন। সেইবিলাক বস্তু টো এয়া কৰিব লাগিব। এইবিলাক বস্তু কৰি পেলাই। আকৌ ৰাতিপুৱা ভজন হ'ব। ভজন হৈ পেলাই দিনটো তই কাম চাম কৰা। আকৌ গধূলি সময়ত ভজন হব। গধূলি সময়ত ভজন চজন কমপ্লিট হোৱাৰ পিছত কাম বন্ধ। চেষ্ট তাৰ পাছত ঘৰে ঘৰে গুচি যাও। সেই এনেকুৱা ইমান টাইট শ্বেডউল থাকে সিহঁতৰ। কোনো মানে ধেমালি নহয় আৰু স্পেচিয়েলি ৰুল চেণ্ ৰেগুলেশচন সিহঁত ডিউটি আৰু ইহঁত। হাঁ
পাই চ ভাল ন গ
বুজা নাই
মানে ভাই এৰ মানে তোৰ এৰপ্লেন দি
অ বাৰ এৰ ফ্লাইতেদি যোৱাই বেষ্ট হয়। ফ্লাইতেদি গ'লেটো চাৰি ঘণ্টাত পাই গ'লি আৰামছে টো সময়ো বাচি গ'ল। কিন্তু তই যদি ট্ৰেইনত গৈ থাকাত তিন ৰাতি তিন দিন। তাৰ পিছত এছ এম বি টি বেংলৰ ষ্টেচনৰ পৰাও দুইশ কিলোমিটাৰ যাব লাগিব। এইকানে আৰু কোনে এনেকে যাই থাকে। তাতকে ভাল ডাইৰে্ট ফ্লাইট বুটাবাৰ্টিত লেণ্ড কৰি দিব। এতিয়াটো পুতাপুতী এয়াৰপৰ্ট বনাই আছে ভালকে।
অ অ কমপ্লিট হোৱা নাই ন।
কমপ্লিট হোৱা নাই হ'ব আৰু এইটো বছৰ লাগিব। এতিয়া ডাইৰেক্ট ফ্লাইটেই আৰু গুৱাহাটীৰ পৰা ডাইৰেক্ট ফ্লাইট তাতে।
অ
সেইটোয়ে সেইবিলাক কিছুমান হেয়াই আৰু তই তই গ'লে তই যদি যাৱ ফ্লাইটত যাগে।
ক'বলৈ কোন?
তই যদি যাৱ ফ্লাইটতে যাবি।
ওম!
কাৰণ ট্ৰেইনত নাযাবি ট্ৰেইনত বহুত দিগদাৰ হ'ব তোৰ।
বুজি পাইছো ৰ ট্ৰেইনত বহুত কষ্ট হয়। গলে একদম লাগজাৰি ট্ৰেইন। এ এনে অলপ ফুৰি আহু নেকি দাদাও থাকে তাতে। অ' আতি আছে বহুত দিনৰ পৰা। এ, তাত জব কৰে।
অ'। যাব পাৰা, যাব পাৰা, ফ্লাইটতে যা।
উ, চিন্নাস্বামী ষ্টেডিয়ামটো চাব ইচ্ছা আছে। দেখা পাইছিল চিন্নাস্বামী ষ্টেডিয়াম?
নাই দেখা পোৱা, মইতোতো তোৰ সেয়াতে ফটোতে দেখা পাইছোঁ, এইটোতো বেংলোৰ মেইন টাউনত পৰে, মইতোতো বেংগলোৰ পাৰ হৈ পেলাই গুচি আহিছোঁ, গুচি গৈছোঁ না, উদ্ধাপৰ্টি চাউথৰ ফালেলে গুচি গৈছোঁ, মেইন টাউনত যোৱা নাই। নাই তাৰমানে কি হ'ল যাওঁতে মেইন টাউন হৈ পেলাই গ'লোঁ। যাওঁতে তোৰ এছ এম বি টি হৈ পেলাই গ'লে, এছ এম বি টি কি কয় আ, আ, বেংগলোৰ সেইটো ৰে'লৱে ষ্টেচন প্লাছ এয়াৰপৰ্ট দুইটা একেলগেই আছে। ত' সেইটো হয় মেইন টাউন, সেইটো মেইন চিট কি হয় একচুৱেলি তাৰপিছত চিটিৰ পৰা ভিতৰলে গুচি গ'লো, ভিতৰ হেয়ালে। পুত্ৰাবাৰ দি তাৰপিছত আহোঁতে কি হ'ল বেলেগ ৰাস্তা দি গুচি আহিলোঁ মানে আমি বেলেগ ষ্টেচন বেলেগ পাৰ্টে দিয়া আহিছোঁ, দুটা ষ্টেচন আছে তাতে এটা হ'ল এছ বেংগলৰ হেইটো হ'ল চেছাল সেইটো লাষ্ট ষ্টেছন। তাৰপিছত আৰু এটা লাইন যায় তোৰ য়াজৱানপুৰ হৈ পেলাই এই তামিলনাডু। কন্যাকুমাৰীৰ ফালে, ভিতৰৰ ফালে।
অ'।
লাষ্ট হেৰিলে। তে আমি সেইটো লাইনেদি গুচি আহিলোঁ। এ, সেইকাৰণে মানে ভু-ভিতৰত যোৱা নহ'ল আৰু।
কিবা আনছানে নাই বস্তু, গুৱাহাটীত মানে কিনি?
বাবাৰো কিবা কিবি বস্তু আনিছোঁ। বিভুটি চিভুটি আনিছিলোঁ, চাবি ৰিং চিং আনিছিলোঁ। সেই আৰু।
কিমান মান খৰচা গ'ল তোৰ?
মোৰতোতো গৈছে, ইমান দহ হোজাৰ মান গৈছে, মা আৰু মোৰ মিলাই।
কমতে হৈছে।
উম, তই শ্লিপাৰত গৈছ ন' সেইকাৰণে।
অ' ফ্লাইটত গ'লে অলপ বেছি গ'লে হয়। বিশ মান, পঁচিছ মান গ'লে হয়।
উম।
দে হ'ব দে।
দে ঠিক আছে, উম, উম।